অঁ কি কৰি আছা?
হয় মই এনেই আছো ৰবা, অলপ মানে অলপ খানা চানা বনাই আছো।
অ খানা বনাই আছা, কি বনাই আছা?
অ মানে সৰু সৰু এ কুন্দলি চিনি পোৱা নে?
অ কুন্দুলি? অ অ চিনি পাওঁ।
কুন্দলি ভাজি বনাইছো আৰু ৰুটি বনাইছো।
অঁ এইটো বনছা নেকি অঁ, ঠিকে আছে কেতিয়া খাবা? অ মোৰতো আমি ত খায়ে ললো।
হয় মই তেনেকাকে খালো আৰু মই মানে মাংস আৰু মাংস আছে ছিলে দুপৰীয়া মাংস বনাইছিলে তে মাংস আৰু ভাত মই খায় ললো মানে, মাহঁতৰ কাৰণে মা খ লাখা এনেকুৱাকে এ তে সেইটো কাৰণে মই মানে কুন্দুলি বনাই কুন্দলি ভাজি বনাইছো। আৰু মা অ
অ মই মানে মাছ খালো মাছ ৰ লগত এ ভাত খালো।
হয়, মাছ খালো। তুমি?
অঁ এই ভাগন মাছ খালুঙ।
হয়, হয়। ভাঙৰ মাছ বৰ ভাল লাগে, মিঠা, মিঠা লাগে হয়নে নহয়? বৰ তাৰ মানে কাটাটোও নিদিব মানে
উম, উম, হয়, কাটাটোতো মই খায়ে দিওঁ, কাটাও ভাল লাগে এনেকুৱা। মাছ মানে মোৰ বৰ টেষ্টি লাগে, আৰু মোৰ শুকান মাছো ভাল লাগে, শুকান মাছৰ চাটনি
এনেকুৱা ভাঙৰ মাছ মই মাথাটো খাই বেছিয়ে ভাল পাওঁ মানে।
অ হয় নেকি? অ মাথাটো অ মোকো ভাল লাগে। মাথাতো বেছিকে ভাল পাও মই অ। মাথাটো খাইওৱে কুম কুম লাগে ন ভাল লাগে খাই কিনে।
হয় হয় বৰ টেষ্টি লাগে মোৰ মানে যেতিয়া মোৰ মোৰ মানে বা জনী আছে মোৰ বা আছে। মোৰ বা মানে মাথাটো নাখায় মাছটো খাই মোৰ মাথাটো মই নিজে লৈ লো মোক দি দিয়া বুলি।
অ মইয়ো সেনেকুৱা কৰো মোৰ ভাইটিয়ে নাখায় ন তেতিয়া মইয় খাই দিওঁ। সেনেকুৱা ভাল লাগে কিছুমান নাখালে মইয় খাই দিওঁ মোক ভাল লাগে এনে কা অ উম আৰু তোমাৰ এই ভাগৰ মাছটো এনে ফ্ৰাই কৰি কিনে খাব পাৰি।
হয় ফ্ৰায়ো খাব পাৰা তুমি বইলো কৰি কিনে খাব পাৰা মছলা হানিও খাব পাৰা মানে যেনেকুৱা কি বনাবা এ ককে ভাল লাগে আৰু মাছটো এইটো মাছ খাই। হয় শুকান মাছো খাও। শুকান মাছত মানে কচু দি কেনে খুৱোৱা নে? কচু চচু দি কেনে যি বিলাহী চিলাহ দিব নে ইমান টেষ্টি লাগে ন বৰ ভাল লাগে বেছি বা কলা কচু দি কিনে খাই বেছি ভাল লাগে। হয়, ক'লা কচু দি খাবাচোন বৰ টেষ্টি লাগে।
যে তোমাৰ কচুৰ লগত ভাল লাগে খাই। কিনা বেছিকে আৰু তোমাৰ এই কলডিলৰ লগতো ভাল লাগে। কলডিলৰ লগত এ উম, পিতিকা বনাই কিনে উম, পিতিকা বনাই কিনে খাব পাৰি।
কেনে হয় পিতিকা বৰা আৰু এনেকুৱা পুৰি কেনে আৰু তুমি অলপ মান হয় তুমি যদি কলপ পিটিকা বনাই অ, বইল চইল কৰি এনেকুৱাকে মানে সানি কে বনাবচোন বৰ ভাল লাগে আৰু তুমি এনেই অ, কচু খাই পাইছা নে কচু?
অ', অ', অ', অ', আলু কচু খাইছো আলু কচুৰ লগতো মাছ খাইছো মই শুকান মই। আলু, কচুটো মানে তোমাৰ এই ধই চুই কিনে তোমাৰ এই ডাইৰেক্ট চব্জিৰ নিচিনা বনাই কিনে মাছ চাছ ফ্ৰাই কৰি কেনে এনেকোৱা দি কিনে বনাইছিলো।
হয়।
হেনেকোৱা ভাল লাগে তোমাৰ আলু
হয় মইতো বেছিভাগ এইটো কচুতো মই বেছি আলু মানে দালিত দি কিনে খাই
অ', অ', দালিত দি কিনেও খাব পাৰি কিন্তু তুমি এই চব্জি বনাই কিনে ভাল লাগে তুমি মাছ অৰ লগত ভাল লাগে।
হয় -হয় মাছৰ লগততো হয়। হয় খাইছো মাছৰ লগত মানে সৰিয়হ দি কেনে অ, যেনেকোৱাকে মাছৰ চব্জি বনালো সৰিয়হবোৰ দি কেনে এনেকোৱাকে আলু চালু দি মানে বাইন বনাইছিল ইমান টেষ্টি লাগিছিলে ন' আৰু মই বেছভাগ দালিতে ভাল পাওঁ দালিত কিয় ভাল পাও কি- কি দালিত দালি সুধা বনালে ভাল নালাগে চাবাচোন আলু অলপমান একটুকুৰ মান দি দিবা বৰ ভাল হয় আলু কচু এনে দি কেনে বৰ ভাল লাগে আৰু-আৰু মানে হেইটো দি তুমি এটা যি চাই না যি
অমিতাও দি দিও কেতিয়াবা দালিৰ পৰা অমিতা দিও কেতিয়াবা মই -
হয় - হয় দালি মানে এনেে খালি খালে ইমান ভাল নালাগে দালিত মানে যিকোনো ভেজি ত - যেনেকোৱা চবজি খাওঁ - শাক পাচলি দিবা ন সেইবোৰে বানে ভাল লাগে আৰু বেছি ভাগ। হয় - হয় - হয় খাইছো মানে মোৰ যেতিয়া পেট বেয়া হৈছিলে ন সেইটো সময় মানে খাইছিলো দালিত অমিতা দি কেনে মানে বৰ - ভাল হয় মানে অলপ যেনেকুৱা মানে অলপ - ডিচেনটেৰি বোৰ হৈ থাকে কিবা প্ৰলম হয় আৰু পেটত অমিতাটো খাই বৰ -
অ, ভাল লাগে উম, অ, পেট ঠাণ্ডা কৰে খাব লাগে তোমাৰ অমিতাটো এনে খা সাৰ চাৰ বনাই কিনে খাব পাৰি এনেকও তোমাৰ এ সাৰ মানে এইটো উম দালিত দি- দালিত দি ভাল অ, হয় ঠিকে ক'লা দালিত দি কিনে খাও বেছিয়ে ভাল লাগে হেইটোতো। কলা ঠিকেই কলা তুমি আৰু মানে এনেই তুমি সেই টেমাৰ মাছ খাই পাইছানে?
হয় হয় টেমা মাছ শিদল মাছ।
টেমাত যে থাকে তোমাৰ এইটো কি মাছ বুলি কয় তোমাৰ?
হয় এটা হিদল মাছো টেমাত তে টেমাত হিদল মাছ থকাতো মই এনেকা হিদৰ মা -
বিলাহী বনাই কিনা বিলাহী দি কিনে বনাই যে?
হয় বিলাহী দি কেনে কেনকোৱাকে বিলাহী দি কেনে বহুতে মাছ বনাই - কিন্তু মানে সিদল মাছ মানে টমাতে থৈ দিও বহুত -
অ, নহয় তোমাৰ সেইটো কোৱা নাই তোমাৰ এটা যে মাছ যে থাকে তোমাৰ টি এত - টিনা যে টেমাত থাকে যে টিনৰ টেমাত যে থাকে সেইটো খাইছনে?
হয় তেনেকুৱাকে মোক কোৱা নাই নামটো নাজানো মানে।
অ, অ তোমা এই টিনত থাকে মানে তি - এইটো নামটো মই পাহৰিয়ে গৈছো এতিয়া বহুত দিন হ'ল। খোৱাই নাই মানে হেইটো খাই মই বৰ ভাল পাওঁ। তোমাৰ যে এই টনা টনা নিচ - তাতে থাকে টেমা গুল।
হয় টেমা যি থাকে হয় হয় তুমি যি ক'লা টেমাত থাকে এইবোৰ মানে নামটো গম পালে আৰু মানে গম পাম আৰু ন মানে টেমাতে নাথাকে বস্তুবোৰ খোলাকে বিক্ৰী কৰে মানে -
নহয় - নহয় হেইটো যে মই কৈছো তোমাৰ অলপ পানীও থাকে এইটো মাছটো অলপ - মানে - মানে পানীত এইটো দি কিনে কেঁচা মাছেই হয় তোমাৰ পানীত দি কিনে গলাই কি থৈ দিয়ে হেইটো ভাল লাগে বিলাহীৰ লগত অ শিদল হয় নেকি?
হয় - হয় সিদল মাছেই মানে গিলাই গিলাই থাকে বা টেমাতো থাকে মানে এনে - দোকানতো থাকে আৰু মই তুমি যি কোৱা টিনত - টেমাত ন সেইটো টেমাতো থৈ দিয়ে চাগে কিন্তু মানে বেছিভাগ মাছটো মই হেক - তেঁও মাছ গিলাই বুলি ভাবো আৰ -
অ, অ নহয় শিদল মাছো তোমাৰ মই এনে শিদল মাছৰ কেতিয়াবা জোল বনাই খাও। চৰ্দি কাঁহ হলে হেনেকোৱা খাবও খাবলে ভাল হয় হিদল মাছ।
হয় আৰু হয় সেইটো মাছো তুমি কেনেকুৱাকে মানে মানে তেজ পাই টেষ্টো কেনেকে
টেষ্টটো তোমাৰ ভালে লাগে যেনেকুৱা মানে হৃদৰ মানে এনে মাছ বোৰ আমি শুকান মাছ বন ন সেনেকুৱাই লাগে খুৱতে ভাল লাগে ন খাব পাৰি আৰু এ বিলাহী চিলাই উম উম নালাগে এইটো তম বেছি ভাল লাগে তোমাক কেঁচা কেঁচা থাকে তোমাৰ তাতে তোমাৰ অ খাই চাব এবাৰ ভাল লাগে এইটো মাছ সটো মই মানে আগতে খাইছিলো এতিয়াতো খোৱা নাই উম উম তোমাৰ এইটো মানে বংগালৰ হয় এইটো মাছটো এইটো বংগালত বেছিকে বেচছে মানে ইয়াতে ইমান নাপায় আৰু প্ৰাইজটো এ কমত বাই তোমাৰ আশ আশী টকা লয় কেতিয়াবা মানে এ আৰু এটা সৰু টেমা থাকে সেইটো পঞ্চাশ টকা লয়
হয় হয় তেনেকুৱাকে খাম ৰবা মানে শুনি কেনে অলপ ভাল লাগিলে এইটো মাছতটো এনেও মানে বজাৰত মাছ খালো এনেকুৱা কে টিনৰ টেমা মাছতো খাই
অ ভাল লাগে সেইটো খাই কিনে উম খাবাই ভাল লাগে মোকতো মাছ বৰ টেষ্টি লাগে খাওে তোমাৰ মাছটো আৰু উম উম হয়
মাছ কুচিয়া মাছ যেতিয়া কাটিব ন তাৰ টজটো যেদি খাই দিবা হয় হয় টেজটো খাই বৰ ভাল হয় মানে জ্বৰ জ্বৰ চৰ কিবা কিবি হ'লে মানে বৰ বেমাৰত
উম, মই মানে এইটো গম পোৱা নাছিলো এবাৰ মোৰ মা বেমাৰ হৈছিলে তেতিয়া মানেষ্টটো এইটো খাইছিলে মানে কুচিয়া মাছৰ কাটি কিনে ভাল লাগে মানে সেইটো খাব লাগে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় সেইকাৰণে সেইটো খাব লাগে আৰু তোমাৰ সেইটো চাবাচোন তোমাৰ উম কোৱা অ মানে তুমি এইটো খাই চাবাচোন মানে ইমান টেষ্টি লাগে এইটো চব্জিও ভাল লাগে
হয়, হয় তেনেকুৱাকে খাই চাম ৰবা আৰু তুমি এইটো মানে মোৰ দাদা তুমি যি কৰা ন কুচিয়া মাছৰ কথা মানে মোৰ দাদা মানে সৰু সৰু কুচিয়া মাছ মানে যেনে ডাঙৰ যি থাকে ন সেই সেইটো টেষ্টো খোৱা নাই তেনেক সৰু সৰু যি থাকে ন সেইটো মে মানে কাটি টেজ টো খাইছে
অ',।
বহুত বেমাৰ হৈছিলে দাদা তোৰ মানে এইটো মাছটো আনি কাটি কিনে খা মানে বৰ মানে ভাল হৈ গিছে
অ', হয় নেকি আৰু তোমাৰ এনে কি কেতিয়াবা এনেকুৱা হৈছে নে মাছৰ কাইটো মানে গলত ল লাগিছে এনেকুৱা হৈছে নে?
মোৰতো তেনেকুৱাকে হোৱা নাই মানে মই যেতিয়া সৰু থাকোতে মায়ে বাচি দিছিলে। আৰু এতিয়া অলপ ডাঙৰ হলো আৰু মই নিজে খাব পৰাাৰ হ'লো আৰু মানে ভালদৰে খাই লওঁ আৰু মাছবোৰ বৰ ভাল আৰু মোৰ বা তো মানে এনেক মোৰ বা মানে যেতিয়া মাছ খাই মানে তাৰ জীৱাতো ফাঁচি যায় মানে গৰুতো আটকি য মান তাক খাব নোৱাৰে মানুহ লোকাকে মাছ বোৰ মই খাব পাৰো। হয় হয় গলৰ ফাচিলে মানে কল খাই দিলে মানে ওলাই
অ', অ', অ', শুকান ভাত খাব লাগে ন। উম, আমি এনেকুৱাই কৰো উম।
মানে কল কলটো খালে মানে পিচলি যায় ন, কেতিয়াবা নোলাব পাৰে আৰু কিন্তু ভাত যেতিয়া খাই দিবা না পুৰা গোট কে ডাইৰেক্ট খাই দিবা মানে খাই কেনে মানে পুৰা গিলি দিব বাৰ গিলি কেনে তুমি পানী দি খাই ভাল হৈ যাব।
উম, উম হয় আৰু মানে কিছুমান ডাঙৰ ডাঙৰ কটো মানে এইটো ফাচি যায় ন সেইটোতো তোমাৰ বহুত বেয়া হয়।
এনেকুৱা কে কি মোৰ এবাৰ মোৰ লগ কি হৈছিলে গম পোৱা নে মাছৰ কাদ ফাছা নাছিলে এদিন মোৰ মানে মাংস কাটো ফাচি ম মাংসৰ হাদিটো ফাঁচি গৈছিলে তাৰ এটা মোটা হাদি ধাকে সৰু আছিল কিন্তু মানে এটা লেগ পিচ চাইযৰ যি এটা মাংস নাথাকে অ', সেইটো হাত মানে ফাচি গৈছিল মই যি মানে বিষাইছ ন। গ'ল মানে বহুত বিষাই ইমান সাহখ ময় গম পোৱা নাই অলপ সৰু আছিলো মই সেইটো সময়ত মানে সাহ থাকাতে মানে পতকে সোমাই গ'ল নহয় গলত তাৰে পাছত মাও নাই ঘৰত মানে ইমান বেয়াকে ফাচিছে ন ওলাবই পৰা নাই, ওলাবই পৰা নাই লাষ্টত যে মই মানে কিবাকে মানে কাঁহি, কাঁহি, কাঁহি বমি হৈ গ'ল ন। তেতিয়া সেইটো সময়তেহে ওল পায় মানে মাছৰ কাঁইট ভাচিলে অলপ কিবা কিবি
বমি হলে ওলাই যায় তোমাৰ বমি কৰিব লাগে মানে উ জবৰ জস্তি হলেও বমি কৰিব লাগে উ
তোমাৰ মাংস হাদ্দীটো ফাচিলে মানে এইটো উপায় নাই ন, কেনেকুৱাকে ওলাম মানে ভিতৰত সোমাই গলেতো মোৰ কাৰণে বেয়াএ হ'ব। আৰু মাছৰ কাইতটো মানে ভিতৰত সোমালেও মানে অলপ কিবাকে ওলাই যাই। আৰু আৰু মানে এইটো হাড্দী ইমান ডাঙৰ হাড্দী যদি যায়। হয় হয় মানে ডাঙৰকে মানে ফাঁচি গৈছিলে তে ফাঁচি যোৱাতে মই মানে বহুত কাঁহি, কাঁহি, কাঁহি, কাঁহি অলপ মানে বমি মানে কৰি কৰি সেইদোখৰ ওলাই গৈছে মানে ভাগ্য ভাল। যে মোৰ ওলাই গৈছে ন', মানে যিহেতু ডাঙৰ কিবা নহ'ল আৰু ন', এনেকুৱাকে ডাঙৰ বা হাৰ্দি চাৰ্দি আজিকালি টো বহুত বেয়া কিবা হৈ যায় ন'।
হয়, তোমাৰ এই বেছি এইটো বহুত মানুহৰ বহুত মানুহৰ মানে তোমাৰ মাছৰ কাইট ফচি যায় আৰু মানে এবাৰ মই মানে এনে খাইছিলো তেতিয়া তোমাৰ অলপে মানে সৰু যে মাছৰে ভাত গৰৈ মাছৰ এনে ফচিছিলে সেইটোতো মই মানে এনেই ভাতৰ লগত গিলি দিছো যেতিয়া এইটো খুব গ'ল মানে সেনেকুৱা একো হোৱা নাই, উম উম, সেনেকুৱা মই মানে মই কি কৰো ভাগৰ মাছৰ মানে কাইটতো মই চোবাই কিনে খাই দিওঁ। ভাল লাগে তেতিয়া ভাজি কৰিলে এইটো সৰু সৰু থাকে না চুবাব পাৰি।
হয়, হয় মাছৰ কাইটো সৰু সৰু থাকাতে চোবাব পাৰি কিন্তু তেতিয়াও ভালদৰে খাব লাগে আৰু মই যেনেকুৱা ভাৱ মানে মই ভাবি পিনে মই পাৰোঁ।
উম, উম কিছুমান মাছৰ ধৰা বেছিকে কাইট থাকে আৰু কিছুমান মাছৰ নাথাকে।
হয়, হয় মানে এনেকুৱাকে বহুতো মাছ থাকে আৰু বহুতৰ নাথাকে আৰু কিন্তু ভাষা মানে মানে ভালদৰে খাব লাগে আৰু আমাৰ বেছিকে কথা পাতি কেনে খাব নালাগে মাছবোৰ হয় হয়।
ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি উম দিয়া থেংক ইউ ৰাখো।